হেল্ল'!
আ, ভালনে?
অ', বন্ধু ভাল, ভাল তোমাৰ?
বহুত দিনৰ মুৰত মই লগ পালোঁ অ'।
বা কৈছাহেনে ইমান দিন হ'ল অ', ৰাম, ৰাম।
হয়, দেই ফোন নকৰা, কেনেকুৱা খবৰ খাতি?
একদম বঢ়িয়া, তোমাৰ?
হা
তোমাৰ কেনেকা?
কি কৈছা?
অ', তোমাৰ কেনেকা বোলোঁ? ফাটাফাটি।
উম, ইমান ধুনীয়া আজি বতৰ কৰিছে কি ধুনীয়া লাগি
উম, কৈছাহেনে ভাত, পানী খালানে নাই?
খালোঁ খাই কৰি এ, চি তলত অকণ বহিছোঁ।
এ বঢ়িয়া, বঢ়িয়া এই, এই ভাত চাত খাই পেলাই এ চি তলত বহি থকা মজাটোৱে বেলেগ ন?
তাকে, তাকে এতিয়া চোলা তোলা লগাই এচি চিচি লগাই গোটেইকে ওপৰলে দি দি পেলাই শুই আছোঁ আৰু।
তোমাৰে দিন আৰু বুইছা মই আগফালে বহি আছোঁ।
অ', নাই, নাই বতাহটো ভাল মাৰে বাৰু আজিকালি।
নহয়, নহয় মোৰ মানে তোমাৰ লাইটটো নাই।
অ', একো নাই তুমি এটা কাম নকৰা কিয়? চ'লাৰ লগাই নোলোৱা কিয়?
আৰে ইনভাৰ্টাৰটো আছে চ'লাৰটো লগাব লাগিব ৰ'বা।
চ'লাৰটো লগাই ল'বা তেতিয়া মানে কি হয়, বিলটো কম আহি
অ', চ'লাৰৰ কণ্টেক্ট আছে নেকি তোমাৰ তাত কোনোবা?
বা কৈছেহেনে, এতিয়া চোৱা শুনা হা অ', চ'লাৰটো লগালে মানে চোৱা তোমাক এতিয়া মই এটা কথা কওঁ। তুমি শুনিবা, তুমি ঘৰত চ'লাৰ লগাইছা দুই লাখ টকা চ'লাৰৰ দাম হয়নে?
উম।
এক লাখ ত্ৰিছ হেজাৰ এইটো কোম্পেনীয়ে কাটি মানে হেৰি এইটো ছাবচিডিত পৰি যায়।
অ'।
দেই তাৰপিছত তুমি মাত্র দিব লাগিব ষাঠি হেজাৰ টকা।
ষাঠি হেজাৰ নে সত্তৰ হেজাৰ?
অকল ষাঠি হেজাৰ টকা, এক লাখ অ'। এক লাখ ত্ৰিছ হেজাৰ টকাতো এইটো ছাবচিডিত পৰি যাব।
আচ্ছা আৰু দহ হাজাৰটো মানে ফ্ৰীতে দিয়ে।
অ', চৰি অলপ ভুল হ'ল।
অ'।
মানে এক লাখ চল্লিছ হেজাৰ টকা হ'বলা। অ', এক লাখ চল্লিছ হাজাৰ টকা ছাবচিডিত পৰি যায় অ'। ষাঠি‌‌ হেজাৰ ট, ষাঠি হাজাৰ টকা এটা তুমি দিলেই হ'ল।
আচ্ছা, মই যদি শুনা সোন শুনা, মই যদি চ'লাৰটো যদি লগাব মাতো, আৰু যদি মই তোমাৰ যোনটো চ'লাৰৰ চৰকাৰী যোনটো যোনটো এক লাখ চল্লিছ হাজাৰ টকাটো দিয়ে বুলি যে কৈছা,
অ'
সেইটো যদি দিওঁ আৰু যদি ধৰা মোক দুই লাখ টকাতো দিলে, মই যদি ষাঠি হাজাৰ টকা টো লগতে দি দিলোঁ, ‌ লগতে ল'ব নে নলয়?
লগতে ল'ব একো নাই। অ'
মানে মই ষাঠি হাজাৰ টকাটো দি দিলে মই চ'লাৰ-ত'লাৰ লগাই বাকী খিনি মই ফ্ৰীতে পাই যাম।
অ' অ' যে চোৱা তুমি শুনা, তোমাক মই কথাটো বুজাই দিওঁ, এতিয়া দুই লা এ-এ এক লাখ চল্লিছ হোজাৰ টকাটো ছাবচিডিত পৰিল বুলি ধৰা তোমাৰ ঠিক আছে, তাৰপিছত তুমি নিজৰ হেৰি আ এইটো কি বুলি কয়, তেতিয়া একাউণ্ট লগ লিংক কৰিব লাগিব চ'লাৰৰ লগত
উম
তাৰ এটা তোমাৰ লাভ আছে। সেইটো মই তোমাক পিছত ক'ম শুনা শুনা শুনা, তুমি ষাঠি হাজাৰ টকা এটা তুমি বছ দিব লাগিব,
উম
দেই, ষাঠি হাজাৰ টকাতো তুমি দিয়াৰ পিছত মানে কি হ'ব, যেতিয়া তুমি যে সেইখন চ'লাৰটো লগাবা,
উম
যদি তুমি নিজৰ নামত লগোৱা ন'
উম
তুমি যদি নিজৰ নামত লগোৱা তেনে তুমি এটা কি হেৰি পাবা, তোমাৰ যদি ঘৰত যদি মা ত এশ ইউনিট লাগে দিনটো।
উম
দেই আৰু তোমাৰ যদি চ'লাই এ চ'লাৰৰ পৰা যদি পোন্ধৰশ মান ইউনিট যদি আহিছে
অ'
তুমি তুমি এই এশ ইউনিটোৱেই ৰাতি চলাবা চলোৱাৰ পিছত বাৰটা বজাৰ পিছত যে বা কি যিমানখিনি থাকি যাব
উম
সেইখিনি তোমাৰ পৰা লৈ গৈ বেলেগত চেল কৰি দিব
অ' কি কোৱা
অ' আউ চেল কৰি দিয়াৰ পিছত যিমান পইচা আহে, সেইখিন মানথলি তোমাৰ একাউণ্টত সোমাব।
মানে চ'লাৰ টোও পাম, পইচাও পাম
পইচাও পাবা চ'লাৰটোও পাবা। এতিয়া সেই দেউতাই মানে টো এ চলাৰটো মোৰ নামত লৈছে, আৰু যিমানখিনি থাকি যায় মানে সেইটো মোৰ একাউণ্টত সোমাব।
বাঃ লাভেই লাভ মানে তেলৰ পইচাটো ওলাই থাকে আউ তোমাৰ।
হা?
তেলৰ পইচাটো ওলাই থাকে।
অ' নহয় বাদ ভাল তাকে ওলাব।
মাহত তোমাৰ চাগে পোন্ধৰ বিছ হাজাৰ মান টকা ওলাই যায় ন'?
পোন্ধৰ বিশ হোজাৰতো এতিয়া চোৱা মানে কি হ'ব আমাৰ চ'লাৰটো বৰ্তমানলেকে লগোৱা নাই কিন্তু তেতিয়া এইখিনি কথা পাতিলো, হা? না না আমাৰ ঘৰতে লগাম মানে এতিয়া মই প্ৰচেছ-
ন নহয় তোমাৰ তুমি যে এইটো যোনটো বস্তু গম পালা, বৰ্তাহঁতৰ ঘৰত লগাইছে তোমাৰ?
অঁ অঁ বনাই বৰ্তাহঁতৰ পৰাইতো গম পাইছো ন কথাটো, আৰু যিহেতু মো এ- টি এম কাৰ এ টি এম হেৰি লৈছে ন একাউণ্ট নাম্বৰ পৰ্যন্ত লৈছে, এইটো কিয় ল'ব এনেই কোৱা চোন তুমি?
অও' দে পাৰি পাৰি, তোমাৰ কণ্টেক্ট আছে মানে তোমাৰ কণ্টেক্ট আছে।
আছে আছে, মোৰ একেবাৰে খুৰাই সেইটো লগাই ন বস্তুটো আৰু আমাৰ লগোৱা চাৰ্জটো ফ্ৰী কৰি দিছে।
হেইত তেৰিকি মোৰ কাইলে মানে একে লগাই দিব দিয়া মই ষাঠি হাজাৰ টকাটো দিয়ে দিম।
অঁ তেনেকে তুমি কৰা যদি এইটো কৰিব পাৰিবা মানে লগোৱা যদি লগাব পাৰিবা একো কৰিব প্ৰব্লেম নহয়।
হ'ব দিয়া, মোৰ দিনটোত বেছি নাযায় মোৰ অকল তোমাৰ কি আছেনো ফ্ৰিজটো আছে আৰু ইনভাৰ্টাৰটোৱে আছে।
এতিয়া স্মাৰ্ট মিটাৰ লগোৱা পা তোমাৰটো এতিয়া দেখ- সি চায় পোন্ধ বে দিনটো চকুত অঁ তত-
মোৰটো তোমাৰ কি আছে ফ্ৰিজটো আছে ইনভেৰ্টাইটো আছে টিভিটো আছে বাকী একো নাই নহয়।
অ আও যদি তুমি যদি ষ্ট হেৰি ষাঠি হাজাৰটো যদি ডাইৰেকো দিব নোৱাৰা ন-
অঁ'।
তোমাৰ ইষ্টলমেণ্টোতো দিব পাৰিবা তুমি।
অঁ ইষ্টলমেণ্টো নালাগে মই লৈ যাবা ষাঠি হাজাৰ টকা দি দিম।
অঁ তেনে অঁ তেনে ঠিকে আছে তেতিয়া মানে লগাই লৱা পিছত মানে-
ত্ৰিছ হাজামান দি দিলেও পাৰিম ন ত্ৰিশ হাজা মান টকাত দি দিলেও মানে কোনো কথা নাই। ত্ৰিছ হেজমান দি দিলও তিনি হেজা টকা এটা ইষ্টলমেণ্ট কৰি ল'ব পায়িম।
অঁ হে ষ্টলমেণ্ট সেইটোৱেটো কৰি লব পাৰিবা এজে তোমাক ষাঠি হাজাৰ দিয়াৰ কথাই ন। আ তাত মানে কি হয় তুমি যদি ষ্টলমেণ্টো যদি কৰা ন, তেনে- কি নলয় চিন্তা নকৰিবা।
আৎচ্ছা মানে মোৰ মানে সুবিধাই সুবিধা দিছে নহ এইটো।
সুবিধা সুবিধা দিছে অঁ, তুমি এতিয়া যোনখিনি তোমাৰ ধৰত থাকি গ'ল, - সেইখিনি তাত ইউজ কৰিলা, তাই ইউজ কৰা পিছত আও তা-
পায় মানে মও ক'ব গ'লে তুমি মানে এনেকা কথাটো বুজাইছা, মোৰ ধৰ- ধুনীয়াকে মাহত মানে ধৰ তোমা এটা চিকয়দি গাৰ্ড পইচা এটা ওলাই থাকিব।
অঁ এ তেনকুৱা তোমাৰ ধুনীয়াছে পইচা এটা ওলাই থাকিব তুমি তাত ইনভেষ্টমেণ্ট কৰিব পাৰিবা।
আৎচ্ছা তেয়ে দিয়া তুমি কাইলে এটা কাম কৰিবা শুনা- আমা ঘৰত পঠিয়াই দিবা।
অঁ মই তেনে মই পঠিয়াই দিম কথা কিটা পাতি লবা নহ'লে তোমাক নাম্বাৰটো লাগে যদি মই নম্বাৰটো দি দিম।
নাম্বাৰ নালাগে তুমি আমা ঘৰত পঠিয়াই দিবা আমা ঘত লগাব কাণেই পঠিয়াই দিবা। লগাই-
নহয়, তেনেকে নহ'ব ন প্ৰচেছটো তোমা।
অ অ কি কৰিবলে?
অহঁ তোমাৰ তেনেকে মানে তেনেকৈ হৈ যোৱাটো কথাই নাছিল যে কাইলৈ আহি যাব বুলি ক হেঁ হেঁ।
কাইলেই হৈ যাব নিকি?
নহয় নহয়, প্ৰথম তোমাৰ তুমি কি কৰে সেইটো চাব, তাৰ বেছিছ- ছত দিব মানে বুজা নাই বচ-
আঁয় এ মোৰতো বিজনেচ আছে ন।
অঁ নাই সেইটো বেচিছত দিয়ে মানে তোমাৰ এতিয়া বস্তুবিলাক তুমি কিমানখিনি দত-
আৰে মোৰ শৰ্মা ইণ্ডাষ্ট্ৰিটো আছে নহয় ইণ্ডাষ্ট্ৰিটোৰ ওপৰত দিবনে নাই?
দিব দিব নিশ্চয় মানে দিব, কিন্তু এতিয়া তোমাৰ লাভো আছে কিন্তু দেই তুমি যদি এইটোৱে- এনেকে ফোনত নাভাবি যদি এনেও ভাবিছোঁৱা ন, -
উম'।
এ লাভ এটা আছে আৰু এতিয়া মানে কি হ'ব এতিয়া নিজতকে বেছি ঘৰ কথা ভাবিবলগীয়া হৈছেতো।
এইবা কৈছাহেনে এইটো বয়সতে বহুত কথা ভাবিবলগীয়া হৈছে অ'।
অঁ', সেইটো কাৰণে মানে তোমাক মই এইটো বস্তু আগতীয়াকে কৈ দিছোঁ আও যাতে- ইজি হওঁক আও পিছলে।
থেংক ইউ, থেংক ইউ দেই, বহুত-বহুত থেংক ইউ।
এ' এ' এয়া কি কৰিবা, এনেই ভাত-পানী কি খালা?
এ' ভাত-পানী খোৱাই নাই ৰ'বা মায়ে বাহিয়ে থৈছে খাবই মন যোৱা নাই।
অ', -অ', কিয় বা'?
এ' টাউন ফালে গ'লো মানে তোমাৰ অকণমান কিবা-কিবি অকণ ফাষ্টফুড খাই আহিলোঁ যে।
অঁ', এই ইমান ফাষ্ট ফুড নাখাওঁ আঁও পেটটো বহুত বাঢ়ি যায়।
এ' বা' কৈছা নে বহুত বেছি।
তোমাৰ চৰ্বি বহুত বাঢ়ি যাব।
এই বা' কৈছা হেনে, সেইটো কাৰণে মানে এতিয়া তোমাৰ ভাত খাব মন নাযায় বুইছা। আৰু মোৰ কি হৈছে নাজানো মোৰ মানে আজি- কালি দিনত মই যদি ৰাতিপুৱা যদি মৰ্ণিং তোমাৰ এঘাৰটা, চাৰে এঘাৰটা মানত- যদি কিবা এটা খাই দিলোঁ, লাইটকেও যদি তোমাৰ ধৰ ৰুটি দুখনলৈকে খাই দিলোঁ- বা ধৰ তোমাৰ মই চিঞঙকণকে খাই দিলো দিনটোলে ভোক-চোক নালাগে আৰু বুজিছা।
অ', এইটো তুমি ভাল কৈছা এইটো মোৰো হয় মানে।
মানে মোৰ এনেকা হৈ গৈছে টেনশ্যনতহে মই গম নোপোৱা গৈছো ভোক লাগে নে নেলাগে।
হয় দিয়া, আৰু দাৰাৰ তুমি এটা বস্তু লক্ষ্য কৰিবা তোমাৰ চুলি-তুলিও সৰিব লৈছে। তুমি আগতক বেছি নিজৰ বু়ঢ়া মানুহ নিচনা ফিল হোৱা নাই জানো।
উম'।
এই টেনশ্যনত বোলোও চুলিখিনিও সৰিব লৈছে।
বাঃ কৈছাই নে ইমান দীঘলকৈ চুলি ৰাখিছোঁ সৰি-সৰি গৈছে।
সেইটোয়ে, তাৰপিছত আকৌ নিজকে বুঢ়া মানুহৰ নিচিনা ধৰ ফিল হোৱা নাই জানো।
এ' হৈছে-হৈছে, নিশ্চয় হৈছে, ভাই কৈছাই নে তুমি।
এই টেন্যশনে চব খাই দিয়ে আৰু। ল'ৰাৰ, ল'ৰাৰ, কোৱাচোন?
মই মানে এটা কথা ভাবিছোঁ হেঁ।
কোৱা?
তুমি মোৰ মানে মোৰ কথাটো বেয়া ভাবিছো নেকি কবা দেই? আমাৰ এই যে যোনখন এইবাৰ নীলকণ্ঠ খন যে খুলি আছে।
কি খন?
নীলকণ্ঠখন।
অ' আচ্ছা'-আচ্ছা' অ',।
হস্পিটেলখন যে।
উমঁ-উমঁ-হুম।
হস্পিতালৰ ওচৰত মানে চাইডতে মাটিৰ একঠা পাইছো। মাটি এয়া চৰি একঠা নহয় মানে তোমাৰ এইয়া অকণমান আৰু বেছি নহয়, তোমাৰ- এটা চাব্ধঢালিব পাৰে বিল্ডিঙৰ- ধালিব পৰা মানে মাটি অকণ পাইছো। ধুনীয়া আৰু- মানে একঠা নহয় গে অলপ কম হ'ব। তা'ত যদি মই মানে মই ভাবি আছো কি তোমাৰ তলত যদি হোটেল এখন খুলি ওপৰত যদি থাকিব- পুৰা ৰুম বনাই দিওঁ বেয়া হ'ব নেকি?
আমাৰ এই বেচিয়াখনৰ কথা কৈছে নেকি?
নহয় বেচখণত তোমাৰ তিনিআলি যে বিপি আলিত যোনখন নীল কণ্ঠ খুলিছে নতুনকে বীজৰ ওচৰত।
অ', তাৰ সেইটো কথা মই মানে গম নাপাওঁ তুমি যদি তুমি খুলি দিয়া ন'।
উম'।
অঁ তলৰ হোটেল খোলাৰ কথা ভাবিছা ন'?
তলত মানে হোটেল এখন খুলিম বুলিছোঁ।
অঁ ওপৰত ৰুম, অঁ লাভ এটা আছে কিন্তু দেই কাৰণ এতিয়া চোৱা। ৰুমটো ধৰ কিছুমানে ধৰ নিজৰ কথা বতৰা পাতিবলৈ ইউজ কৰিব পাৰে, বা থাকা মেলা। ৰাইডত অহা মানুহবিলাকৰ।
উম' উম' আৰু ৰাইডত বুলি নহয় মানে, তোমাৰ চোৱা মই কি ভাবিছোঁ। হস্পিটলত অহা মানুহ ন', হস্পিটলত ধৰ। চাৰিটা মানুহ আহি গ'ল, তাৰে এটা মানুহে থাকিব দিব, বায়ে তিনিটা মানুহ ক'ত থাকিব? এটা মোৰ ৰুমটোত থাকি গ'ল।
অ' এইটো ভাল ভাবিছে, ভাল ভাবিছে। ৰুমকেইটা ধৰ, ৰুমকেইটা যদি ৰুমকেইটা যদি বনোৱাওঁ ন'।
উম'।
পাৰ্থি, এনে এনেকুৱা এটা বনাবা, যাতে ৰেড চাই ৰুম।
নাই, নাই, হোমষ্টে টাইপ খুলিম মানে মই, হোমষ্টে টাইপ বনাম, মানে তোমাৰ যাতে মানে, ৰুমত এনেকুৱা ফেচিলিটি পায় কম দামত। হেজাৰ টকাত ধ ধুনীয়া এটা ৰুম পায় যাতে, ঘৰৰ নিচিনা ফিল পায়।
হয়, তাত। তেতিয়া মানে চোৱা, এতিয়া যোনটো বাৰু তোমাক কথা কওঁ হা, এতিয়া যদি তুমি হস্পিটেলৰ ওচৰত খুলিছা ন'। তেনে মানুহে কি ভাৱে জানা, মানুহে ভাবিব যেতিয়া তুমি এতিয়া মই যোনখন হস্পিটাললৈ গৈছিলোঁ থাকিবলৈ।
উম'।
তাৰ যোনখিনি ৰুম ন', তাৰ ৰুমখিনি বাছ। মানে মোৰ ৰুমৰ, মোৰ ৰুমটো মানে চাৰিটা ৰুম হয়।
সেই।
অ' তাত মানে তোমাৰ ধৰা এখন বিছনা থাকিব।
অ'।
লাগেজ থোৱা অকণমান এনেকে আছে।
অ' ন মই অকণ লাগিলে, বেছিকে ফেছেলিটি দি দিম।
অ' গ'ম পাইছো, কিন্তু তুমি মানে এনেকুৱা হোৱা বস্তুটো যাতে তুমি মানে আ' মাহে মানে এনেকুৱা যদি তুমি ৰুমটো যদি ডাঙৰ লৈ, মানে তেনেকে হোষ্টেলবিলাকত দেখা নাই? এটাত ডাঙৰ এটা সৰু হল টাইপৰ, এখনৰ ওপৰত এখন বিছনা, তেনেকে মানে। ত' তেনেকে যদি তুমি বনোৱা ন, সেইটোত তোমাৰ লাভ কিয় আছে, কাৰণ হস্পিটেললে আহিলে মানুহ তেনেকৈহে থাকে বেছি।
ন' ন' বুজিছোঁ, যদি মই ঘৰত মানে মানে শুনা মোৰ কথাটো শুনা, মই যদি ঘৰৰ টাইপত দিব পাৰো ন', সেই কাস্তমাৰটোয়ে নেস্ক কেতিয়াবালে ক'বাত তেজপুৰত ফুৰিব আহিলেও মোৰ তাতে থাকিব।
না, না, তাৰ কাৰণে আকৌ তুমি দুটা বস্তু কৰিব পাৰা, তুমি যে চাৰ্টটো ঢালিম বুলি কৈছা।
উম'।
তুমি এটা কাম কৰা, তুমি একেবাৰে ছেকেণ্ড ফ্ল'ৰটো ধৰ এনেকে যোনটো এটা পাব্লিকেলি এনেকে কৰি দিয়া। এটা নৰ্মেল মানে।
উম'।
আৰু যোনটো ধৰ তোমাৰ ফাৰ্ষ্ট ফ্ল'ৰটো।
উম'।
সেইটো তুমি যোনটো কৰিম বুলি ভাবিছা, সেইটো কৰি দিয়া।
আচ্ছা, মানে অ' তলত একেবাৰে তলত ধৰ, গ্ৰাউণ্ড ফ্লৰত হোটেলবোৰ খুলি দিওঁ।
হোটেল মাজত এই লোকেল।
অঁ, এ গ্ৰাউণ্ড ফ্ল'ৰত ধৰ তোমাৰ হোটেলবোৰ খুলি দিলো। ফাৰ্ষ্ট ফ্ল'লৰত তোমাৰ ধৰ তোমাৰ এই নৰ্মেল মানুহ থাকিব পৰা কৰি দিলোঁ, থাৰ্ড ফ্ল'ত মই তোমাৰ এইয়া কৰি দিলো কি কয় তোমাৰ হোম
অঁ, হোমষ্টে কৰিলা, তাৰ কামেই শেষ।
তুমি চব ফালৰ পৰা চলি থাকিব ন।
অঁ, সেইটোতো তুমি এক গলিছে তিন চিকাৰ মানে তেনে
এই বা কৈছা নে এটা গুলিত তিনিটা মানে, শ্বৰ্ট গানেদি মাৰিলো পাঁচটা গুলিত নাযায়।
অঁ, তাকে।
ঠিকে কৈছা অ, মানে মই দেউতাক কথাটো পাতি চাব লাগিব মই তোমাক কিয় সুধিলো জানা তোমাৰটো এক্সেপেৰিয়েঞ্চ আছে ন এইটো ব কাৰণ তোমাৰ নিজৰে দুটা হোমষ্টে চলি আছে এতিয়া।
তাকে, ত ক'ম হয় এনেকে হোটেলৰ ৰুম চাফা কৰিলোঁ নেকি?
উম, সেইটোয়েইতো তোমাৰ এতিয়া নহয় তোমাৰ এতিয়া তোমাৰ এইটো হোমষ্টেটো চলি আছে নে নাই? যোনটো তোমাৰ পি কে ভিলাটো যে যোনটো আছে।
আছে আছে ৰবা, কৈছে হেনে সেইটো
আকৌ এইটো কি কয় এই হোমষ্টেটোৰ নামটো পাহৰি গ'ল নহয় তোমাৰ হোটেল ৰেচিডেঞ্চি নে কিবা এনেকা যে আ
উম আছে আছে, সেইদিনাখন সেইদিনাখন আদানি আহিছিলে এই বস্তুটো কিনিবলৈ।
সেই কি কোৱা?
অঁ, মই লগতে মানা কৰিছোঁ, কিন্তু নাই নাই আপুনি বেলেগ চাওঁক মই বেছিব নাই।
অঁ সেইটোতো তুমি নেবেচিবাই তোমাৰ ইমান ধুনীয়া চেল হৈ আছে।
উম, এতিয়া সি কৈছে যে তোমাৰ এই গোটেই হোটেলখন